হয়।
অ নমস্কাৰ
কি কৰিছা?
মই আছো পাবা এই অলপ টোপনি মাৰিলো অলপ মানে ৰাতিপুৱা উঠিলো আৰু এনেকে অলপ ভাগৰ লাগে খাম মানে সেইকাৰণে অলপ কলো আৰু
পুৱা মানে খোজকাঢ়া নেকি খোজকাঢ়িব যোৱা
অ পুৰা এ ঘণ্টা হৈছে আৰু বিয় আহি পেলাই মানে ছাৰে আহি পেলাই ঘৰত
অ অ ঠিকে আছে বাৰু নিজৰ দেহৰ যত্ন লব লাগে ন অ কৰো কৰো মই কৰোৱে আৰু মইতো সদায় কৰো ৰাতিপুৱা
উ উ উম উম অ কৰিবা কৰিবা ল'ৰা ছোৱালীকো কৰাব লাগে
অ লাগে লাগে এতিয়া পুৰা মানে সিহঁতক এইটো দিব লাগে আৰু শিক্ষাটো ন কৰাব লাগে অ
এত সিহঁতে শিক্ষা টো দিলে তেতিয়া পাৰিব
হয় হয় সেইটোৱে আৰু বাকী কি খালা
আজি ৰুটি ভাজি খালো ৰবা
আহ
আহ ৰুটি আৰু আলু ভাজিলো
অ মই মানে এটা ভাপত দিয়া পিঠা বনালো
আহ আহ হয় নেকি খালা আহ অ বেয়া নাপাওঁ আৰু খাওঁ আৰু নখালে নহয় এনেকুৱা হলে খাওঁ
অ উম উমাই ভাপত দিয়া মানে প পিঠাইৰে চাহ খালো আৰু মানে এ এনেই বনাব জানা নে তুমি
কেতিয়াবা বনাইছা চাৱাচোন সেইনা যা কৈছিলা সেইটো নেকি
ভাবত দিয়া কথা নেকি পিঠ স প দিয়া পিঠা কলো অ হয় হয় ভাপত দিয়া মানে কেৰচাউলৰ গুৰি মই মানে দুকাপ জোখৰ লৈছো আৰু তুমি এনে যিকোনো চাউল লব পাৰা জ চাউল সেইটো ললে ভাল লাগে গণ্ডটো
খাব ভাল লাগিব
খাব ভাল লাগে গন্ধতো ভাল লাগে জহৰ চাউলৰ জহৰ চাউলে যদি পাৰে জহৰ চাউল ল'ব আৰু তুমি দুই কাপ জোখত ল'বা নিমখ বেচিকৈত দিবা বেছি নিমখ নিদিবা আৰু তাৰ পিছত আৰু গৰম পানী গৰম পানী ব্যৱ্হাৰ কৰিবা যি খিনি লাগে আৰু সিখিনি মানে অলপমান গৰম পানী দি বস্তু মিশ্ৰ সিমি লাই ল'বা মানে
অ
মিহলাই লৈ আৰু নহয় নহয় পানীতো বেছি পানী বেছি পানীয়ে কৰিব নোৱাৰা তুমি মানে আমি কেক যে বনাও তাতকৈ মানে অলপ অলপ অলপ গো আটতকৈ পানীৰিব লাগিব অলপ কেক যে বনাওঁ আমি কেক যে বনোৱা
অ
কেক কেকৰৰ সেনেকুৱা মিশ্ৰণটো সেনেুৱা হ'ব লাগিব বেছি গোটাও নহয় বেছি পনিয়াও নহয় বুজি পাইছ নে
অ অ অলপ পাতি থাকিব অলপ কৰি দি পেলাই অ বুজি পাইছো বেছি হলে পানীতটো বেছি হৈ যাব ন
বেচি হৈ যাব নাৰিকল দিবাচোন নাৰিকল দিলে বহুত মোক মানে ভাল লাগে সোৱাদাদ হয় খাবলৈ যিকোনো পিঠাতে ন চাউৰ গৰি নাৰিকল দিব লাগে ভাল লাগে তুমি নাৰিকল দিব পাৰা একাপ জোখত দিছ মই আৰু গুড দিব পৰা মই গুৰাই দিছো তুমি যদি চেনেকুৱা চেনি দিবা পাৰা তুমি এনে কোনটো খাই খোৱা তোমালোকে গুৰ খোৱা নে চেনি খোৱা
মই ম বোৰ খাই ভাল পাওঁ মই
ছোঁ বাৰু মই।
উম উম।
গুৰুটো ভালো হয় আমাৰ দেহৰ কাৰণে।
দেহৰ কাৰণেও ভাল।
তেনেকুৱা আৰু, আৰু মানে আৰু সেইখিনি, সেইখিনি মিছল খিনি মিহলাই ল'বা
অ', কি কৰিম তাৰ পিছত কোৱা? অ' কি কৰিম পিছত?
অ', শুনি আছা নে তুমি। অ' চাউলৰ চাউলৰ গুৰিত নিমখ অলপ মিহলাই অলপ অলপকৈ গৰম পানী দি মানে ধুনীয়াকৈ এইখিনি বস্তু খিনি মিহলাই ল'ব, নাৰিকলো দিবা, গুৰুো দিবা। ধুনীয়াকৈ মিহলাই লৈ তাত মানে কেৰাহী বা তুমি চশমা ত দিব পাৰা গেছত বহুৱাই দিবা। দি মানে কে'ক বনোৱাৰ দৰে আৰু তল অলপ পানী বা নিমখ সেনেকৈ দিলা। ষ পাত্ৰটোত মানে মিশ্ৰন খিনি ঢালি দিবা ধুনীয়াকৈ, পাত্ৰটোত অলপ তেল সানি সানি ল'বা আৰু।
অ', অ'।
উলিয়াই ওলাই আহে মানে আৰু, তেল সানি ল'বা তাৰপিছত, তলত কাগজ খন পাৰি দিবা মিছৰ খিনি তাত ঢালি দি, কি কলা? অ', ৰিফাইনেই দিবা। ৰিফাইন নহ'লে ঘিও দিব পাৰা। যি খোৱা আৰু। অ', যি খোৱা আৰু তুমি ঘিউও দিব পাৰা তেলো দিব পাৰা। এনেকৈ সানি মিছ খিনি তাত ঢালি দিলা, কে আমি কেক যেনেকৈ বনাই সেনেকুৱা পদ্ধতিয়েই আৰু। তাৰ পিছত নিমখ খিনি ষ্টেড দিবা। অ', পাত্ৰটো যেতিয়া গৰম হ'ব তাত ষ্টেন এডালৰ ওপৰত মানে খিনি পাত্ৰটো বহুৱাই দিবা মানে, দি ঢাকনি দি থবা তুমি হৈয়েই যাব আৰু, বিশ মিনিট মানৰ ভিতৰত হৈয়েই যাব, ম ধুনীয়াকৈ ফুলি আহিব। কমন হয় আৰু ধুনীয়া, আৰু বেকি বেকিং পাউডাৰ দিব পাৰা কিন্তু অলপ। মই এইটো ক'ব পাহৰিলো, বেকিং পাউডাৰ অলপ দিব পাৰা। সেই বস্তুটো মানে, মানে কোমল হ'ব আৰু, কেকৰ দৰে এনেকে কাটি খালেই হ'ব আৰু। বহুত মানে ভাল লাগে, তুমি ইমান ডাঙৰ কৈ এখন খাবা মানে
অ', সেই এপিচ খালেই হৈ যাব আৰু।
ডাঙৰকেই এপিছ খালেই পেট ভৰি যাব আৰু। আমি এনেকৈয়েই খালো আজি জলপান মানে।
অ', বাদাম চাদামো দিব পাৰে না।
অ', ওপৰত দিব পাৰি, এইটো তোমাৰ নিজৰ কথা বাৰু।
অ', বাদাম, বাদাম দি দিব পাৰি।
বাকী, তুমি কি বনাবা আজি? কি প্ৰস্তুতি আছে আজি?
আজি এ মাছে ৰাখিছো ৰৱা মা মাছ ভেদাইলতাৰে মাছ বনাব বোলে।
অ', ভালেই কৰিলো দিয়া।
অ', মই নাখাও। মা আৰু লৰাটোৱে খাব আৰু। তাৰ মানে জ্বৰ হৈ আছে। মানে ই জ্বৰ হোৱা কাৰণে এইটো বনালে অলপমান মুখৰ ৰুচিটো আহিব পাৰে।
অ'। অলপ নহৰু, অ', হৈছে মানে লৰাবোৰৰ মোৰ ল'ৰাটোৰো চৰ্দি বহুত। তাৰ চৰ্দিটো থাকেই মানে। এই বতৰটো মানে এই বৰষুণ দিয়ে। ৰ'দ
অ', সেইটো কাৰণে নেকি? ৰাতিপুৱাৰ পৰা অলপ বতৰ ঠান্ডা' কৰিলে, এতিয়া আকৌ কেনেকা ৰ'দ দিছে।
সেনেকুৱাই। কি তোমাৰ, তুমি কি খাবা আজি? তোমাৰ প্ৰস্তুতি
মই চাত মছলা পচলা ভাজি চোৱা নে তুমি? কল দিল কলৰ পচলা যে।
অ তোমালোক কেনেক
মই কল মচলাটো সৰিয়হ দি পেলাই যে ভাজে। সৰিয়হ মানে ফুতেৰে সৰু সৰু কৰি কাটি পেলাই অলপমান ধৰা নিব খেতি খান্দি ললা খানি পেলাই অলপমান হল, এ সেইটো নিমখ অহ যেতিয়া তুমি সানিবা
ধ অলপমান পানী দি পেলাই খান্দিলে আহটো গুচিয়ে যায়।
উ, মানে আহতো মুখত লাগিলে ভাল নালাগে আৰু মানে, অ।
লা গুচা পাৰিলে গুচাই দিব পাৰি। অ পাৰাজদি গুচিয়াই দিবে নোৱাৰিলে অ সময় লাগে।
অ তই নিমখত তুমি মানে তিতাই থোৱা নেকি মানে অলপ টাইম?
নথই নথই নিমখটো মানে কি হয় আহ মানে কাটি ললো কাটি ললোঁ কাটি পাই নিমখ হ'লেও অলপ সানি দিওঁ নিমখৰ লগত সানি দিলে ধুনীয়া মানে সেই হয় বাকলিটো মানে এটা এটা হৈ যায় আৰু মানে বস্তুখিনি য লগ হৈ নাথাকে আৰু।
এয়াহ এইটো সে এডাল-এডাল গোটেইখিনি মানে এটা-এটা হৈ যায় ভাজিলে।
অ উম, নহৰু দিয়া নে নে নহৰু?
মই সেয়া ভাজি মইটোত অকমান কেৰাহীটো গৰম হ'লে নহৰু লা খোৱাৰ টাইমত দিওঁ অলপ, খোৱাৰ সময়ত দিওঁ।
নহৰুতো কুটি দিয়া নে? মই কিন্তু নহৰুটো কুটি-কুটি দিও, ভাল লাগে। অনুমান
নাযায়, তেলতে দি দিওঁ। তেলতে দি দিওঁ আৰু ধুনীয়া গোন্ধ ওলাই যে। আহ সেনেকে উঠিলে কবই নহলে, আহ এৰাই পেলাই দি দিবা ডাইৰেক্ট, মান তাতে দিব পাৰি।
অ, অ, হয় বাৰু।
উম, সেনেকে পাই কিমান আৰু ল'ৰা লগে মানে কি আৰু সৰু ল'ৰা-ছোৱালী থাকিলে বহুত যতন যত ত'- ব'ত' হয় নে দৌৰা-দৌৰি লাগ চব কামেই।
আৰু সিহঁতে চব বস্তু নাখায়ও ন
নাখায়, নাখায়-নাখায়, উম্হু। একোৱেই নাখায়। তাক লৈ কিবা বাস মাছটো মানে জোমা সি মই এতিয়া কওঁতে সি কৈছে মই নাখাও মই নাখাও, তে মানে নাখাব পালে সি ভাল পায়, মই নাখাওঁ দেই মই মাছ নাখাওঁ দেই, কৈ আছে, উম।
এইবোৰ এইবোৰ খাদ্য মানে সিহঁতে চোবাইয়ো ভাল নাপায় আৰু মুখত দি মানে কিবা এটা ন! অ', এ পনিতটো কবয়ে পনিৰটো কোমল হয় ভাল লাগে ভাল পাই খাই গাখীৰৰ। অ'। চয়াবিনটো আমাৰ বাবুও মানে বহুত ভাল পায় আমাৰ লৰাটো। অ', চয়াবিন টো খাই বহুত ভাল পায়, মানে চয়াবিন টো খাই আমাৰ ল'ৰাটো টো বহুত ভাল পায় মানে। মানে চয়াবিনটো মানে মাং অ', চয়াবিন মানে এনেই আৰু এ আলু দিও পিঁয়াজ এনেকৈ নহৰু দি মানে ধুনীয়াকৈ মানে বনাই কেতিয়াবা ভাজিও দিও পিয়াজেৰে, ভাল পায় আৰু। উম, উম, অ, ' কিছুমানে চৱাবিনটো কেনেকৈ বনাই জানানে তুমি? অ' চয়াবিনটো কিছুমানে মানে নোধোৱে মানে ডাইৰেক্ট ভাজি দিয়ে মানে চয়াবিনটো ললে সেনেকৈ ডাইৰেক্ট কেৰাহীত মানে গৰম কৰি ভাজি দিয়ে, অ' সেনেকোৱা খাই পোৱা নাই নেকি?
নাই, নাই গোন্ধ
অ, ' সেইনে মই খাই পাইছো। নুলাই নুলাই কেৱল নিমখ অলপ ছটিয়াই দিলেই হ'ল, নোলাই চয়াবিনটো তুমি ল'ব বাত নুধুবা ডাইৰেক্ট কেৰাহীটো গৰম কৰিবা। গৰম হোৱাৰ লগে লগে তাত দি কিনে ভাজিবাচোন তুমি ৰঙাকে ভাজিবা ধুনীয়াকে মানে কামুৰি একদম মানে মচ ছিয়া হয় কামুৰি বঢ়িয়া লাগে মানে নিমখ ছটিয়াই দিবা। খাই ভাল লাগে। মোক মানে মোৰ দেউ দেউতাকে খুৱাইছিল আৰু স্বামীয়ে। তেওঁ, মানে এইটো মানে খাই আগোতে খোৱা খাই আৰু ঘৰতো তোমাক এটা মছল বিন্নৰ মানে এটা মানে এটা পদ্ধতি বনাই খুৱাম আৰু। বনাই খোৱাম মোৰ কি বা খোৱা নাই খোৱালে এদিন, আৰু ভাল লাগিছে দখনৰ ল'ৰাও খাই খুব ভাল পালে।
অ' মানে অকল ভাজিয়ে দিছে আৰু পানী দিয়া নাই আৰু তাত।
নাই দিব নালাগে একো দিব নালাগে কেৰাহীটো তু-তুমি বহুৱাই দিলা গেছত গৰম হোৱাৰ লাগে চব ভিন দি ভাজি থাকিবা আৰু নিমখ ছটিয়াই দিবা অলপ বস্তুটো মৰ্মৰিয়া হৈ যায় মছ মচিয়া হৈ যায়, সেনেকে কামুৰি ভাল লাগে খাই চোবাই।
অ', কিছুমানে কণী দিও বনাই দিয়ে কণীৰ লগত। কণীতিট ধৰা চ-অ চেমেন ধুলা ধুবল মই নোধোৱাকে বনাই খাই পোৱা নাই দেই ধুই লও, ধুই পেলাই এটা পাত্ৰত ওলাই লওঁ। ত, এটা পাত্ৰতো ধুনীয়াকে ওলাই তে হলে কণী মানে দুটা বা তিনিটা দি দিলা দি তাতে নিমখ টোৰেছ অলপ হে হালধি জলা গুৰি যি দিয়া তিলা দি পেলাই ছয়াবিন খিনি গোটেই খিনি খান্দি পেলাই তেলত দিলে হ'ল আৰু। বস্তুটো ফুলি যায় যে এ, পকৰিৰ নিচিনা হয় আৰু।
অ' সেনে তুমি বনোৱা মানে?
অ, সেনেকে কেতিয়াবা চাহৰ লগত দিওঁ হিহঁতক গদূলি টাইমত মই নাখাওঁ, সিহঁতকে দিওঁ আৰু।
কি, কি দিয়া তুমি মানে পি-পিয়ঁয়াজ ল'বা আৰু ক নে
পেচ নিদিও নিদিও এনে এনেই মানে বত মালপোৱা যেনেকে হয় সেনেকোৱা হয় আৰু। ধৰা ৰিফাইনতে বনাই দিওঁ, এ কণীটো ধৰা সানি ললা কণী দু তাৰ এটা দিনত নহ'ব অলপ বেছি যদি ছবিন অলপ বেছি অ কণী দুটা তিনটা লাগিব আৰু অলপ ছয়া ধৰা ধৰা দচ পিচ মান চয়াবিন হলে কণী এটা দিয়ে হৈ যাব আৰু।
মানে কি চ-চয়াবিনটো কি কৰি লোৱা আ?
অ' নহয় নহয় চয়াবিন ধু-ধই পেলাই তুমি উলাই ললা পাত্ৰ এটাত। আ, উলিয়াই পেলাই মানে এইয়া এই কণী, কণী দিলা এটা তাৰ ওপৰতে ভাঙি দিম মানে চয়াবিন এইখিনিৰ ওপৰতে কণী এটা দি দিলা, এটা বা দুটা যি দিয়া তুমি আ, তাৰ পিছত নিমখ দিবা হালধি অলপ দিবা আৰু মানে জ্বলা গুৰি দিয়া যিখিনি মছলা তুমি দিব পাৰা। সেয়া অলপ অলপ দিলা দি পেলাই, অ' সানি পেলাই ধুনীয়াকৈ এটা এপিচ এপিচ কৰি তেলত দি দিবা হেনেকে।
অ, '। মই খাই পোৱা নাই। এইটো প্ৰথম শুনিলো আজি কণীৰে বনোৱাটো।
ভাল লাগে খাই, সেইটো। অ', অ, ' তুমি কেতিয়াবা একো বস্তু নাথাকিলে ধৰা কি বনাম কি বনাম এনেকুৱা লাগিলে সেইটোকে বনাই দিওঁ আৰু লৰা লৰায়ে খাব চাবাচোন।